অঁ' শুনিছে নে?
শুনি আছো অঁ' কি কৰি আছা?
মই এয়া এই গাখীৰ চাহ অকন বনাই পেলাই ৰুটিৰ লগত খাই লৈছো।
অঁ অঁ' কোনোবা আছে নে কি ইমান কোঁহাল হৈ আছিলে?
অঁ' সেৰি এই সৰু ভন্টিহঁত আছেহি।
অঁ' অঁ' কেতিয়া আহিলে?
কালি আহিলে, তাই মানে সেই ছোৱালী স্ক স্কুল বন্ধ নহয়- সিহঁতৰ গম বন্ধ দেৰিকে দিব, তাৰপৰা ঘৰত আকৌ মাটি ৰুইছে বতাকৰ থুবলৈ যাবলৈ অনা-নিয়ে কৰিবলৈ মানে সময় নহয়।
অঁ'।
পথাৰলৈ ৰাতিপুৱাতে গুচি যায় যে আকৌ ৰাতিপুৱা এইকণ সময় আকৌ বোকা গাই আহি নিবলৈ বেয়া যে।
সেহেতৰ মাটি ৰুইছে মানে?
ৰুইছে অঁ' তাৰপা ৰোৱনী লগাই তাৰপিছত সেৰি সেইটো কাৰণে বোলে তই ঘৰলৈকে যাগৈ বুলি ক'লে তাৰপৰা তাই ঘৰলৈ আহিলে কালি।
তোমালোকৰ ৰুব নাই হোৱা?
আমাৰ ৰুবলে সেই কঠীয়াও দহ দিন লাগে হ'লেও এইজন আজি মানে সেই পিছফালে চাবলৈ গৈছেহে আমাৰ কাষৰ মানুহবোৰে হেনো মাটি ৰুই দিলে
অ
এই তাৰপিছত সেই বাটটো মৰি যাবও পাৰে যে সেইটো কাৰণে আজি চাবলৈ গৈছে যদি বা মই তেতিয়া এইকদিনতে দি দিম বুলি কৈছে বোকা
অ বহুত ৰ'দ দিছে পায়
অ বৰ ৰ'দ দিছে নহয় জিহা পাঁচটা বজাতে যিমান ৰ'দ ওলাইছে
উম, মই ৰ'দ দিলে ৰুবলৈ নাযাও শুনা মই এই হেৰি কৈছো মানে ৰ'দত নোৱাৰো দেই মোৰ এতিয়া দুলু গৈছে মই নাযাও বুলি কৈছো পাই
অ অ
মোৰ বৰষুণ দিলেই আমাৰ বোকা হ'ব।
অ অ হেৰি নে, মে কি বুলি কয় হাজিৰা ৰুবলৈ গৈছে চাগে।
উম
অ অহ
নহয়, ইমান ৰ'দত মানুহৰ স্বাস্থ্যও কথা আছে। আচ্ছা, ক'লা পৰাতো মই টেনচন লোৱা নাই। ক'লা পৰাতো তোমাৰ এনেও মানুহৰ এইটো ছিজনত হেৰি হ'বই কিন্তু কামৰ কথা আছে, তালৈ যাব নহয় এই ভে কচিন লোৱা পৰা ধৰি লোৱা তোমাৰ এতিয়া মই বেছি বিশালী হৈছো।
হয়, হয় মানুহবিলাকৰ সেই বৰ দুৰ্বল হৈ ফুৰিলেও নোৱাৰে
উম উম মোৰ যে এতিয়া ভৰিবিলাক ইমান বিষাই নহয় তোমাৰ। ভৰিকেইটা গৰম পানী দি স দায় ধুব লাগে নিমখ দি পেলাই সদায় ধুঙ গৰম পানী দি এ ক'লৈকো যোৱাই নাই, ঘৰতে খোজ কাঢ়োতেনে সেয়া।
হয়, হয়। হেৰি নহয়, এতিয়া আপুনি যিমান লোকৰ মাটিবোৰ ৰুই থাকেগে আকৌ নিজৰ অকণ কৰিবলৈ যদি পৰি যায়।
পৰি যাও সেইটোয়েটো ডাঙৰ সমস্যা, বিশেষকে নিজৰ নোৰোৱালেকে নিজৰ নোৰোৱালৈকে ক'লৈকো নাযাওঁ মানে, নিজৰ ৰুই মেলি, ৰুই লোৱাৰ পিছতহে।
হয়, হয়।
এ এনে সাল-সলনিকে ৰোৱাতো বেলেগ কথা কিন্তু এনেকে পইচালে লৈ নাযাও।
পইচালে সেই প, আপুনি পইচাটোলে চাওতে যদি এতিয়া তাতকৈয় দুগুণ যায়।
দুগুণ যায়, এতিয়া খোৱাই কৰি থাকো তেনে, খোৱাক প্ৰতিপাল কৰোতেনে সময় নাইকিয়া হৈ যায়, কেতিয়াবা বিষত খোৱা কুঙা হৈ আহে, সৌ গৰম পানী অকণ দি খেকি পুতিকি দিলেহে পিছদিনাখন উঠিব পাৰে।
পায়ে, এই আজিকালি মানুহ নোৱাৰে অ' কষ্ট কৰিব আমাৰ সৰু কাৰণে, এই মানে আধি দিও যে, মামাহঁতৰ ঘৰে কৰে।
উম, মোৰ হেৰি ওচৰৰ মানুহজনীয়ে কৈছে
অ'।
এইটো কি তুমি এইটো কি নোযোৱা বোলো মই মই নাযাও বোলো হেৰি যে ত মানুহটো নাই বিষ খুব বেছি আৰু পইচাটো লৈ ইমান কথা কথা নাই মানে কি মানুহজনীয়ে কৈছে যেনিবা এইটো বাহিৰা পইচা পাই আছ সেই গতিকে নাযা সেইটো কি কথা আছে বাৰু সেই সেইটো এতিয়াহে কিবা এটা ধৰা আ আগতেতো নাছিলে ন অ', মই আগতে কম কৰা নাই মাহঁতে গম পাই নহয় অহা দিনাখনৰ পৰা ডেইলি হাজিৰা কৰো ডেইলি ঘৰত মাতিলো।
আপুনি দেখোন যোৱাবাও সেয়াত ইমান নিজৰ মাতি পিছবেলা ৰুৱে আগবেলা বেলেগৰ ৰুই ছেগে উম নোৱাৰে নোৱাৰে।
এতিয়া ভণ্টিহঁতে এয়া ওচৰতে বোকা দি আছে মই তেহঁতক কৈছো এনেও নাযাওঁ বাও সেফালে ৰুবলে অ তাহাতক চাহ-তাহ দিছোগে বা বনাই মেলি কালি দিনটো ইয়াতে আছে কিন্তু ৰুবলে নাই যোৱা।
নাই যোৱা হয় মই ক'লো নহয় মুঠতে ধৰক এতিয়া কৰিলেই যেনিবা নিজৰ কণ ৰুবলে যদি আপুনি নিজেই মানুহজনী পৰি যায়।
অ' সেইটোৱে কোনে চাই দিব মোক।
হয় হা। তাৰপৰা আমাক সৈ আধি দিয়া মানুহ ঘৰ বোলে মানুহজনীয়ে নোৱাৰা হল কৰিব হয়ও বা কিমাননো কৰিব বয়সো হৈছে।
উম বয়স হৈছেগে হেই নোৱাৰে।
তাৰপা নিজৰ মাটি কনো আধিহে দিছে বোলে নকওঁ আও বেয়া নাপাব।
ঐ চোৱা তেজবলটো থকালেকেহে চবই জানানে। সেই যুচটো তোমাৰ তেজবল থাকোতে নিহে।
উম আৰু আগতে মানুহে বহুত কষ্ট কৰিব পাৰে আজিকালি এইবোৰ কৰুণা বেজি কিবা কিবি এইবিলাকৰ পৰা মানুহবোৰ বহুত বেছি হয়
সেইটোয়েতো আৰু খাদ্যবোৰ কেনেকুৱা হৈছে চোৱাচোন খাদ্য নিজৰ খাদ্য এতিয়া নিজৰ ঘৰত পাচলি এটাই নোহোৱা হ'ল।
আগতে এনেকুৱা ছিজনত জিকা ভাত কেৰেলাৰ পৰা ধৰি ঘৰত মানুহক
ঘৰতে কিমান হয় যোৱাবাৰ মোৰ যে দম দম ভাতকেৰেলা এইবাৰ ভাত কেৰেলাই নালাগিলে।
আকৌ ৰঙালাও।
অ ৰঙালাও ভাতকেৰেলা মোৰ যোৱাবাৰ কিমান আও
এতিয়া এ বাৰিষা মানুহৰ ৰঙালাও ভাজি এনেকে বন মটৰৰ সৈতি বনাই তেনেকেই কিমান বাৰিষা খাই ভাল লাগে ঘৰৰ পাচলি সেইটোৱে। এতিয়া ৰঙালাও কিনি আনিবা সোৱাদ নাই কিবা নাই খাবলে।
নাই নাই হেয়া হেয়া প কালি পৰহি সেই ভণ্টিজনিয়ে লৈ আহিছিলে। ৰঙলাও এচিতা সেহঁতৰ ঘৰ অকল যে পাচলিহে আও একদম জ্বলা দি পেলাই বনাইছো পাচলিহে অমিতা লে খিয়াহে হৈছে অ' ৰংটো উঠিছে ৰংটো উঠিলে ও নাই সোৱাদো নাই একোৱেই নাই মানে
একুৱেই নাই ইমান
আৰু মছলা মাচলি দি খালেও গেছ হয় মই তথাপিতো এদা নহৰু দিছো। তথাপিতো মানে তেষ্ট লগা নাই ৰঙালাওকন খায়।
ভণ্টিজনীয়ে কৈছে সিহঁতৰ ঘৰতে মানে ব এ ভায়েকে ককায়েকে ইমান কৰে নহয় পাচলি মানে জিকা বেচে বহুত বেচে জিকাৰ পৰা ধৰি কুন্দুলিৰ পৰা ধৰি চব আও
কিবা মেডিচেইন দিয়ে নে কিনো।
মেডিচিনো মাৰে বাৰু কিন্তু মানে এইবাৰ গছ বগাইয়ে আছে বগাইয়ে আছে অকনো মানে বস্তু লগাই নাই একো আগতে আমাক আমিয়ে কম জিকা আনি আনি খোৱা নাই নহ।
উম আমাৰ এতিয়া অ হেৰিয় ছোৱালীয়ে সেইদিনাখন আনিছিলে কেইটামান তাৰপিছত আকৌ কালি জোৱাই তোৱেও দি পঠিয়াইছিলে। এ এইবোৰ বা-বজাৰৰ পাচলি থাকিলে কি হব তোমাৰ গেছ হয় মোৰ।
সেইটোৱেই এতিয়া আমাৰ সেহেতৰ ঘৰৰ পৰা আনো যদিও কিনি আনো এতিয়া ঘৰৰ পাচলি খাবলেকে ভাল। এতিয়া তেনেকে মানে মানুহৰ ঘৰৰ পৰা কিনিবলৈও মানে আজিকালি মানুহৰ ঘৰত নাই শাক পাচলি নোহোৱা হ'ল আৰু।
অ'।
আম কঠালতো বাদেই। মা হেৰি এই মাহী আহিছে, এই গাখীৰ মানে সেই ঠিকা লৈছে।
অ, '
তাৰ পিছত সেই গাখীৰ নিবলৈ আহিছে হে কথা পাতি আছে অ', অ',
অ,
দি আছে মাহীৰ লগত।
পেহী কেনেকুৱা হৈছে পেহী।
পেহী ভাল হৈছে বুলি কৈছে বাৰু অকমান। অ, ভাল মানে নোদ হওক নি আনিলে নিজে ধৰক খোজ কাঢ়িব নোৱাৰে বাৰু।
গম পাইছো অ'।
উম। তাপা সেইদিনা মানে সেই মা-সাতাইছ তাৰিখৰ দিনা ডেট দিছিলে নহয় অপাৰেচন কৰিম বুলি তাৰপৰা এতিয়া সাতাইশ তাৰিখৰ আগতে সেয়া বেছিয়ে হৈ গ'ল যে। তাপা সেইটোকাৰণে অপাৰেচন নকৰিলে পঠিয়াই দিলে তাপিছত আকৌ মাতিছে আৰু।
উম। এতিয়া আকৌ সুস্থ হৈ অপাৰেচন কৰিবলে সেইটোৱে ভয় খাইছে ডক্তৰে।
উম, ডক্তৰে মানে কৈ দিবলেও বেয়া পাইছে নেকি। অপাৰেচন কৰি লওঁ, মানে কৈছে বাৰু দেই এই সপ অপাৰেচন কৰিতে হয়তো ভাল হ'বও পাৰে হয়তো নহ'বও পাৰে আকৌ দে এনেকৈও কৈছে বাৰু দেই।
উম, তোমালোকে এটা কথা কোৱা সিহঁতক যে, যি কণ প্ৰতিপাল কৰা এতিয়া ঘৰতে
অ', সেইটোৱে-সেইটোৱে আমাৰ কৈছিলেই এইজনে কৈছে যে হুইল চেয়াৰ এখনে মানে দাঙি মেলি নি থাকিব লাগে নিজে যে খোজকাঢ়িব নোৱাৰে। বোলে হেৰি হুইল চেয়াৰ খনেকে আনি দিও সেই ঘৰতে আৰু ঠেলি-ঠেলি তেতিয়া নি থাকিব পাৰিব। এ নহলে অকল এতিয়া ধৰক ডাঙৰটো কামলে যায়, পেহাই নোৱাৰেই সৰুটোৱে অকলে কেনেকে মানুহ দাঙি মেলি হে-হেৰি কৰিব মই কৈছিলো কেইজনক তাপা বোলে তাকে চে-সেইটোকে- কৰিবহে লাগিব
অ', হুইল চেয়াৰ এখনে কে আনি দিয়াই ভাল হ'ব তাৰমানে এতিয়া উঠা-উঠিব মেলিব মানুহজনী যেত এতিয়া নোৱাৰে লৰাটোৱেতো ইমান দাঙি মেলি ফূৰিব নোৱাৰে, ভি আকৌ ভিনদেউটোন সেয়া
শকত অকমান সি শকত আবত সুষ্টপুষ্ট কাৰণেহে।
উম, নাম উম, সেইটোৱে এতিয়া ধৰা মানুহ সেইখিনি ঘৰৰ মানুহখিনি এতিয়া পথাৰৰো দিন আহিলে প-খেতিলেও যাব লাগিব।
অ', হয়-হয় হে। বৰ কষ্ট হৈছে পাই
এ, কাম নকৰিলেও নহয় ঘৰত। তাৰ প্ৰতিপাল কৰিবলৈকে কোৱাহঁত আও উপায় নাই।
সেইটোৱেই অ' উম। তাপা সেই আপোনাৰ সেই গামোচা কিমান ওলালে।
এ গামোচা এই পাচ নম্বৰখন আজি আৰম্ভ কৰিম আৰু।
অ', অ', আমাৰ এই এখন কাটিলো।
অ'। এই দে এইখন তোমাৰখন বৈ আছা নহয়। অ' মই এইখনৰ আগটো আজি হুৱাম আৰু।
অ', অ' এই মাজত হেইদি এই মাজৰ সেই তিনটা যে সেই তিনটাহে দিছো আৰু। তাকো।
অ' সৰু সৰুকেইটা। অ' সেই মাজত সৰু সৰু দিলে ভাল লাগিব সেই মানে- গুটি খন ডাঙৰকে দিলে বৰ ভাল নালাগে।
নালাগিব নহয় বৰ বেছি ডাঙৰ হ'ব পাৰিব। অ', সেই তেনেকেই দিছো তিন লাইন এই আটাইকেইটা ৰঙৰে দিছো।
অ', এই মাইখন ক'ত পালেগে আধা ওলালে নে?
উম, অ', মানে কাঠিটো পৰিলে। কাঠি নহয়।
অ', ছোৱালীয়ে কি কৰি আছে?
ছোৱালী সৈ ভায়েকৰ লগত খেলি আছে।
অ', খেলা মাল পাই গৈছে আও এতিয়া।
অ', অ', এতিয়া বন্ধ নহয় তাই এমাহ বন্ধ দিছে।
উম, ইহঁতক খুলি আছে।
অ' ইহঁতৰ খুলি আছে ইহতৰ বিশ তাৰিখ মানলৈহে বন্ধ দিব।
অ' সেই হল তাত কম।
অ' তাত কমকে বন্ধ দিয়ে আৰু বন্ধ য দিব সেইকেইদিনো মানে একদম ঢেৰ লিখিব ললৈ সমক ঢেৰ দি।
এ আমাৰো এতিয়া সিহঁতৰ যাবই লাগিব ছয় তাৰিখপৰা আকৌ ক্লাছ কৰিব মানে উম।
অ', টেনবিলাকক কৰিব অ'।
এই সিহঁতক উম আজিৰ পৰা টিউশচনলৈ গৈছে বাৰু। টিউচনটো আকৌ এইকেইদিন। পৰীক্ষা এদায় বহি দিছে পঞ্চাশ নম্বৰ পাইছে বাৰু চল্লিশৰ ওপৰব। তাকে কি হয় আৰু ভগৱানে জানিব। পঢ়াতো সদায় মই কওঁ পঢ়ো নিজৰো পায় কাইউলৈও নাই পঢ়াটোত।
আৰু চব বাদ দি পঢ়াটো প্ৰথম মানে প্ৰথম।
অ' মেইন পঢ়াটোৱয়ে এতিয়া সঁত এহঁত লৰা কেইটা আহিছে আহি পেলাই সিহঁত এটা বুজাইছে সি সি যেনিবাৰ কৈছে মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ মন ট এতিয়া বাপেকে কৈছে অঔ পাত তই যদি পঢ়ো বুলি কয় মই বাৰীখনৰ এফালটোৱে বন্ধক দি থম প্ৰয়োজন হলে।
অ', অ'।
তই যদি পঢ়ো বুলি ভাবিচ তই যদি ভালদৰে পাৰ্চেন্টেজ- বজাই দিয়া মই তোক তেনেকে হলেও পঢ়োৱাই আনিম মুঠতে তই ভালকে পঢ়। বাপেকে অকল সেইটোৱে কৈছে, এতিয়া ছোৱালীজনী ক ছোৱালীজনীৰ ক্ষেত্ৰতে চোৱাচোন এতিয়া তাইক যিটোকে লাগে বুলি কৈছে সেইটোকে- তুমি হাজিৰা কৰি আনিও গোটাই দিছেহি। ইমান কষ্ট কৰি আহিছে মুঠটে পঢ় ভালদৰে কিবা এটা ল তহঁতি।
আৰু আজিকালি কিবা এটা নকৰিলে কোনো হেৰি নাই অ'।
নোৱাৰে নোৱাৰে কোনো কাৰণত নোৱাৰে ঐ আমিয়ে পাই গৈছো।
উম উম।
আজি অলপ কষ্ট কৰি বাপেকে ৰ'দে বৰষুণে চোৱাচোন এৰি এতিয়া টিকা ফটা ৰ'দতো লোকৰ ঘৰত হাজিৰা কৰি থাকিবগে লাগিব সেই হাজিৰা আনি পইচা আনিয়েতো ন সিহতক খুৱাইছে বোৱাইছে সেইকাৰণে মই কওঁ। উম মই সেইকাৰণে ইহতক কওঁ তহঁতে বৰ বেছি কথা নকবি বাবা। মই কৈছো বেলেগ কথা বাবা কিবা এটা খোৱাৰ কাৰণে কিবা এটা মই কওঁ কিন্তু। তহঁত বিলাকে নকবি সেইটোকে সদায় বুজাও সঁতক।
বাৰু ঠিক আছে হ'ব দিয়ক।
অ' ঠিক আছে অ' মোৰ এই ছোৱালীয়ে এই খৰিচা অকন বনাই নিয়ে তাই এ বাঁহৰ গাজ এটা আনি থৈছে। গুচাই দিওঁং গে ঠিক আছে অ
ধেমালি কিয়া ধু